হয়।
বলো দেবা, কি খবৰ, হয় কি খবৰ। এই আছোঁ আৰু আপোনাৰ কালি মাৰ কৃপাতে।
হয়।
বাকী, তাকে বোৰ খালে।
হয়, ঠিকে আছে চবৰে।
অঞ্চলত।
সেই আৰু, আৰু যি এতিয়া গৰম পৰিছে। সেই বাবতে আমি অকণ ৰাস্তা ফুৰিবলৈ আহিছোঁ, দুই তিনিজন মান ব্যক্তিয়ে।
এইয়াতো,
হ'ক,
আপোনাৰ এষাৰ কথা আছে, হয় মমানে এষাৰ কথা কথা আছে, বেয়া বেয়া কথা নহয়, এইষাৰ অসমীয়া জতুৱা ঠাঁচত পৰে আপোনাৰ টিকা ফটা ৰ'দ বুলি ক কয়, সেই টিকা ফটা ৰদটো আজি আমাৰ ইয়াত পৰিলক্ষিত হৈছে, বহুলোকৰ আপোনাৰ মূৰৰ চুলি প্ৰায় নাইকিয়া হৈ গৈছে মানে গৰমতে মোৰ মানে কি ভয় হৈছে আপুনি জানে
কি কওকচোন।
হয় হয়, মোৰ মানে আপোনাৰ এইটো হৈছে, হয় হয় বুজি পাইছে নহয়, মোৰ ভয়টো হৈছে মানে আপোনালোকৰ কাষৰ ঘৰৰ যোনজন শকত আপত নোদুকা ল'ৰা সি গৰমটো মানে কেনেকে গৰমৰ পৰা পৰিত্ৰাণ পাব বা সেই গৰমটো পৰা সি কেনেকৈ বাচিব সেইটোৰ ওপৰত মোৰ মানে অকণমান ভয়হে হৈছে অ'
হয়, মোৰো তেনেধৰণে বহুত ভয় হৈছে।
হয়, ভয়টো মানে হ'বলগীয়া সি যিহেতু আপোনাৰ অ', সি মানে এতিয়া যি
হয় এতিয়া আপুনি চাব পাৰে, অ', তেওঁৰ যিটো ফেট আছে, আহ্ সেই ফেটটো চাগে উতলি প্ৰায় খাব পৰা যোগ্যই হৈ পৰিছে।
হয় হয়, তেখেতৰ মানে সেই চৰ্বিখিনি প্ৰায় এতিয়া চাগে সেই গাহৰি মাংসৰ দৰে লুথুপথুপীয়া হৈ পৰিছে, মোৰ মানে তেখেতৰ আপোনাৰ ইজন ভাত তৃ বা আপোনাৰ ৰাক্ষস তুল্য ভাত ভাতৃ এজন আছে, সেইজনে হয়তো তেখেতৰ চৰ্বিৰ প্ৰতি আকৰ্ষিত হৈ কামোৰ মাৰি দিবলৈও আছে যেন অনুভৱ হয়।
হয়, আপোনালোকে এতিয়া চাব পাৰে নিজেই আজি জি আমি বন ভো্জ টি খালো তাত তেওঁলোকৰ যিটো খক্, সেই খকটো ভালদৰে পৰিলক্ষিত হ'ল।
পৰিৱেশ মই মানে এই মানে কি কৈছোঁ আপোনাৰ কাৰণ মেলা এা হৈ গৈছে ন আপোনাৰ এইদৰেনো মানুহে খাবনে মানুহৰ মানুহৰ পেটহে তেওঁলোকেও অকণমান সেইটো কথা চিন্তা কৰিব লাগে।
হয়, আগ মুহূৰ্তত ভাতটো খাই আহিছে, পিছ মুহূৰ্তত ৰুটি মাংস খায়
হয়চ, তাৰ তাৰ কিছু পূৰ্বে আকৌ তেখেতলোকে গাহৰি মাংস খালে, তাকো ডাঙৰ ডাঙৰ
হয় আৰু তাৰ আগমুহুৰ্তত আকৌ স্প্ৰাইট খাইছিলে।
হয় তাৰপিছত সিহঁতি কিছুমান বেয়া দ্ৰব্যও খাইছে, আমি নাম নলওঁ সেইবিলাকৰ কিন্তু এইবোৰ ভাল কথা নহয়।
হয় হয়, কিয়নো সিহঁতে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সেইবোৰ খাইছিলে, কিন্তু তথাপিতো টো সেইটো বৰ ভাল বস্তু নহয়।
হয়, তাতে মই মানে আজি এই কথা এটা শুনিলোঁ, এতিয়া কিমান সত্যতা সেইটো সুধিবৰ বাবে মানে আপোনাৰ সৈতে যোগাযোগ কৰিবলগীয়া হৈয়ে আছিলে, ভালেই কৰিলে আপুনি ফোনটো কৰিলে।
হয় কওকচোন বাৰু?
আপুনি মানে আপোনাৰ পৰম মিত্ৰ, বিন্দাস বিকি তাৰ লগত আজি কিছু কণ্ডলৰ সৃষ্টি হ'ল বুলি মই কোৱা শুনিছোঁ, আপুনিনো এই কণ্ডলখন কিয় আয়োজিত কৰিলে? আপুনিতো এই কণ্ডলৰ পৰা মই যিমান দূৰ জানো আ আপুনি দূৰত থাকে, সেই কণ্ডলখন আপুনি তৈয়াৰ কৰিব নালাগিছিল।
হয়, এইটো মোৰ কোনো ফালৰ পৰা দোষ নাই, কিয়নো যেতিয়া আমি এ যি পাঁচ, ছয় জনমান ব্যক্তি একেলগে মিলি পেলাই সেইটো কথা সিদ্ধান্ত কৰিলো যে এওঁলোকক আমি সেই এটা গ্ৰুপ আছিল, যিটো গ্ৰুপৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰাটোৱে আমি এ ভাল বুলি ভাবিলো, কিয়নো এতিয়া আমি যদি তেওঁলোকক বহিষ্কাৰ নকৰো, এইটো যিটো গ্ৰুপ হয় সেই গ্ৰুপত আৰু মানুহ তেনেধৰণে জমা বিশষকৈ ত' বা যোগাযোগ কৰাটো অসুবিধাৰ সৃষ্টি হ'ব, সেইবাবে আমি সকলোৱে মিলি সেইটো সিদ্ধান্ত কৰি তেওঁলোকক আমি সেই গ্ৰুপটোৰ পৰা বহিষ্কাৰ কৰিলো, তাৰ বিনিময়ত তেওঁলোকে মোক বেয়া পালে।
হয়, হয়, আপুনি এইটো মই ফালৰ পৰা ক'বলৈ গ'লে এইটো মানে আপুনি মই এতিয়া আপোনাক উদাহৰণ দিব পাৰোঁ, আমাৰ অসমত যেনেকৈ বহিঃ প্ৰজনন ঘটিছে বাংলাদেশীসকল যেনেদৰে আমাৰ অসমত আহি মানে আমাৰ জনসংখ্যা বৃদ্ধি কৰিছে, ফলত আমাৰ অসমৰ যুৱকবিলাকৰ মানে আপোনাৰ নিবনুৱা সমস্যাটো দেখা দিছে, নিবনুৱা সমস্যা বহুত বাঢ়ি গৈছে এতিয়া। ঠিক তেনেদৰে মানে তেওঁলোকো আপোনাৰ সেই যোনটো এটা দল আছে বা ইংৰাজীত আপোনাৰ যাক গ্ৰুপ বুলি কয় সেই দলত মানে সোমালত, ধৰক সেই দলত থকা অন্য ব্যক্তিসকলৰ
হয়।
ক্ষেত্ৰত কিছু নিব পাৰে, তাৰ ভয়তে হয়তো এইটো পদক্ষেপ ল'ব লগা হ'ল। ইয়াত মোৰ আপোনাৰ সমৰ্থন নাছিল নহয়, সমৰ্থনটো আছিল বাৰু
কি আপোনাৰ সমৰ্থন নাছিল নেকি সেই ক্ষেত্ৰত?
নহয়, সমৰ্থনৰ কথাটো মই পিছত কম, মই মানে এইবিলাক আপোনাৰ কণ্ডলৰ পৰা মানে দূৰত থাকিব বিচাৰোঁ, সেইবাবে মই এতিয়া তেনেকেই ক'ম আৰু মই ইয়াত একোৱেই নাজানো বা মই ইয়াৰ লগত আপোনাৰ পোনপটীয়াকৈ জড়িত নহয় বুলি
সেইটো আপুনি বৰ আৰু প এ মোক আগলৈ ঠিলি আপুনি পিছলৈ যাবলৈ চেষ্টা কৰিছে, সেইটো মই অকণো ভাল পোৱা নাই।
হয়, হয়, মই মানে মানুহটো অকণমান পেট কুলিয়েই, মই যিমান পাৰোঁ আপোনাৰ এই কুকৰ্মবোৰৰ পৰা মানে দূৰতেই থাকোঁ। সেয়েহে মই যদি মানে মোৰ এনেকুৱা পৰিস্থিতি আহে, য'ত মানে মই নিজক বচাবৰ বাবে যিকোনো কাম কৰ কৰিব লগা হয়, মই তেনেকুৱাত আপোনাক ফচাই দিবও পাৰোঁ, আপুনি ইয়াৰ বাবে
হয়, মই ইয়াৰ বাবে অতিকে দুখিত হ'ম আপুনি অ', যেনে পৰিস্থিতি পালে সি মোক তেনেধৰণে নফচাব, কিয়নো মই ফচিলে বৰ ডাঙৰ কথা হ'ব।
হ হ
সেইবাবে আপুনি যিমান পাৰে মোক ফচাবলৈ কম চেষ্টা কৰিব, আপুনি লাগিলে বেলেগ ক ফচাই দিব, কিন্তু মোক নফচাব।
যদি এনেকুৱা পৰিস্থিতি হয় যে কোনোবা এটাক ফচাব লগ হয় তেতিয়া মই আপোনাৰ ভাতৃদেৱকে ঠেলি দিম বা মই মানে আপোনাৰ ম মই তেওঁলোকৰ সৈতে আজিকালি ইমান বাৰ্তা তালাপ নকৰোঁৱেই বাৰু, মই বহুত দূৰতে আছোঁ সিহঁতৰ পৰা, গতিক গতিকে এই কণ্ডলখনৰ সৃষ্টি নহ'ব যেন মোৰ অনুভৱ হৈছে, আৰু
এ, কণ্ডল খন যদি হয়, হয়, কণ্ডল খন যদি হয় তেতিয়া এতিয়া আপুনি মই তাৰ বিষয়ে কোনো অৱাগত নহয় বুলি ক'লেই হ'ল।
নহয়, এতিয়া কণ্ডলখন চাওঁক, আমাৰ এতিয়া নিজৰ নিজৰ কিছুমান ব্যক্তিগত জীৱন আছে, আমি ব্যক্ত ব্যক্তিগত জীৱনত যি সিদ্ধান্ত লওঁ, সেই সিদ্ধান্তৰ ওপৰত বেলেগে মাত মতাৰ প্ৰয়োজন নাই। গতিকে আপুনি যদি কিবা এটা কাম কৰিলেও মই কিবা এটা কাম কৰিলেও বা আপোনাৰ ভাতৃয়ে কিবা কাম কৰিলে বা আপোনাৰ পৰভাতি পেটুৱাদেৱে কিবা কাম কৰিলে, এই ক্ষেত্ৰত মানে ধৰক সিহঁতৰ সেইটো ব্যক্তিগত মত, গতিকে ইয়াতকৈ আৰু হস্তক্ষেপ কৰাৰ অধিকাৰটো নাই সেয়েহে মানে এইবোৰ কথা ইমান গুৰুত্ব নিদিব এইবোৰ কথা বাদ দিয়ক।
হয় আৰু ইয়াৰ এটা মূল কাৰণ হ'ল যি আপুনি পেটুৱা ভাটিৰ কথা কৈ আছে। আছিল তেওঁৰ ডাঙৰ যি ভাতৃ তেওঁৰ যহতে এই কণ্ডলখন আৰম্ভ হ'ল। তেওঁ যিহেতু গ্ৰুপত এটা বৰ অ' অসভ্য মেছেজ এটা দি দিলে। তাৰ ফলত এই কণ্ডলখন আৰম্ভ হৈ গ'ল এক মই উচিত শাস্তি বিধান কৰিব বিচাৰো।
হয় বৃদ্ধ পিতা তুমি এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰা। কিন্তু এতিয়া চোৱা তেখেত মানে কণ্ডলপ্ৰিয় এজন লোকেই তেখেতৰ নাম কিন্তু হয়তো কুডলীয়ে মাধৱ কুণ্ডলীৰ পিছতে তেখেতৰ নামটো কণ্ডলী কুমাৰ হিচাপে আহিব লাগে। কিন্তু এতিয়া নামাকৰণটো আমি নকৰোঁ। সেইবাবে তেখেতৰ নামটো আমি দিব নোৱাৰিলোঁ তেখেতে মানে আপোনাৰ কণ্ডল কৰি ভালেই পায় সেইটো তেখেতৰ এটা বহুত পুৰণা দিনৰ স্বভাৱেই।
হয়। আৰু তেওঁ কৈছিলে কোনেনো কি কৰিব পাৰিব মই চাম বুলি তেওঁ এনেধৰণৰ মন্তব্যও আগবঢ়াই আছিল।
হয় তেখেতে কডলটো ভালেই পায় মানে কণ্ডলত কোনদিন আপুনি বিজয় লাভ কৰা নাই তেখেত সদায়
হয়, হয় আৰু মোৰ ভাতৃও তেনেধৰণৰ বহুত স্বভাৱ আছে।
আৰু ফুচফুচননিত তেখেত জিকি যাব আপোনাৰ ভাতৃদেৱ। কিন্তু ইজনে মানে আপোনাৰ হাতে কামে চলাবলৈ চাই য'ত হয়, হয়।
হয়।
হয়, হয়। হয়, ঠিক আছে ৰাখিছে।